অ' শুনিছা ন' অ' শুনিছা?
অ' শুনিছো, কি কৰি আছা।
এনে আছো ৰবা এতিয়া।
ময়ো এনেই আছো।
খালা।
অ' মই ভাত খালো।
অ' নাই ৰবা মই খাম, অলপ পিছত খাম ৰ'বা। খামেই আৰু তিনিটামান বজাত খাম।
হয়, নেকি উম'।
বাকী আৰু খবৰ গৰম দিছে। অলপ ৰ'দ দিলেই অলপ আজি।
হয় নেকি, আমাৰ পানে ভালেই বাৰু
মানে তোমালোকেই টাউনত থকা নে মহানগৰীত থকা।
আৰু কি কোৱা মহানগৰী ন মহানগৰী ক'ব গলে হয় গুৱাহাটীত থাকো মই বাৰু।
হয়, তাৰমানে তেনেকুৱা টাউনত নাই, আমি গাঁও এৰিয়াত থাকো। মানে আজি তাকে ক'ব মানে টাউন আৰু গাঁৱৰ মানে মানে গাঁৱৰ আৰু টাউন আৰু হেৰি ক'ব খুজিছো মানে টাউনত থাকি ভাল লাগে ন তোমাৰ গাঁৱতে থাকি?
এনেতো মই গাঁও পানে থাকিয়ে ভাল পাওঁ, তুমি?
মইতো গাঁৱতেই থাকি ভাল পাওঁ, আমি কামৰ কাৰণে কেতিয়াবা যাব লাগে আৰু
অ' টাউন আৰু গাঁৱৰ মাজৰ পাৰ্থক্যটো ক'ব পাৰিবা নেকি অলপ।
টাউন আৰু গাঁৱৰ মাজত পাৰ্থক্যতো কেনেকুৱা পাৰ্থক্য লাগে তোমাক। অ'।
এনে ভাল, বেয়া যেনেকুৱা ভাল হ'ল তোমাৰ গাঁৱ গাঁৱত ফটকে তোমাৰ বেয়া খ গলে গাঁৱত পতকে চিকিৎসা ভাল চিকিৎসা চিকিৎসা পোৱা নাযায়, যেনেকা টাউনত ভাল চিকিৎসা পটককৈ ক'ৰবাত বেমাৰ-চেমাৰ হ'লে ভাল চিকিৎসা পোৱা যায়। আৰু তাৰপিছত তোমাৰ গাঁৱত অলপ অ' কামৰ কাৰণে অলপ দিগদাৰ হয়। নিবনুৱা সমস্যা থাকে আৰু টাউনত তেনেকুৱা নিবনুৱা সমস্যা নাথাকে। কামটো বৰ থাকে সেইটোৱে আৰু যেনেকুৱা গাঁৱত চবে মিলি অ' যেনেকাে গাঁৱত চবে জুলিকে থাকে আৰু টাউনত তেনেকুৱা ওচৰে-ওচৰি থাকিলেও মানে তেনেকুৱা মিল-জুল নাথাকে সেইটোৱে আৰু বা এনেকুৱা টাইপৰ আৰু কিবা তুমি ক'ব পাৰিবা নেকি?
মানে তোমাৰ হেৰি মানে ক মানে গাঁৱত মানে তোমাৰ পৰিবেশ বিলাক ভাল অলপ টাউনত থকা সৰু সৰু টাউনত। মানে তোমাৰ গাড়ী বিলাকৰ আৱাজ মানে যান জট।
অ অ অশুদ্ধ পলিউচন অশুদ্ধ। বৰষুণ বেছি আৰু তোমাৰ ধূলি বেছি অ গৰমো বেছি।
তাৰ তোমাৰ হাই হাল্লা অলপ হাই হাল্লা অলপ বেছি হয় বেছি।
অলপ বেছি হয় হয় তুমি ঠিকেই কলা হাই আল্লাহ। শান্তি অলপ। অলপ মানে শান্তি লাগে আৰু।
আৰু তোমাৰ মানে হেৰি আৰু। তোমাৰ হেৰিতটো আছে ভাল এটা হেৰি আছে পৰিৱেশ আৰু তোমাৰ টাউনত মানে। সুবিধা ভাল তোমাৰ। এই হস্পি হস্পিতেল বিলাক আছে। তাৰপিছত তোমাৰ স্কুল কলেজ বিলাক আছে ডাঙৰ ডাঙৰ।
অ স্কুল ইউনিভাৰচিটি। আছে তোমাৰ পঢ়াৰ কাৰণে।
হয় আৰু অফিচ কাছাৰী বিলাক অফিচ কাছাৰী বিলাক। অফিচ কাছাৰী বিলাক আছে টাউনত গুৱাহাটীতে আছে। মানে গাঁৱৰ পৰা যাব লাগিলে অসুবিধা হয় টাউনত এইবিলাক কাৰণত।
অ কিন্তু তোমাৰ অসুবিধা হলেও তোমাৰ গাড়ী চাাৰ়ীৰ গাড়ী মটৰৰ কাৰণে অসুবিধা নহয়। তোমাৰ যেতিয়া লাগে তেতিয়া পাই চাবা আৰু অ টাউনতো। তোমাৰ যেনেকুৱা উবেৰ হওক ৰেপিড' হওক জমেট'। মানে এইবোৰ মানে ব্যৱ্হাৰ কৰাবোৰত বহুত মানে সুবিধা হৈয়ে থাকে। গাঁৱতো তেনেকুৱা নাথাকে আৰু টাউন এৰিকা টাউন এৰিকা থাকে গাঁৱৰৰ তেনেকুৱা নহয় এক অ চব জেগাতটো নাথাকে আৰু সেইবোৰ সুবিধা লব পাৰি টাউনত থাকে। থাকিলে তোমাৰ জমেট' হওঁক ৰাতি কেতিয়াবা ভাত চাত বনাব। মন মন নালাগিলে তুমি জমেটৰ পৰা কিবা অৰ্ডাৰ কৰিলো তাৰে পৰা খাব। পাৰিবা আৰু গাঁৱতো তেনেকুৱা নহব তুমি নিজে বনাবই লাগিব। এ ক'ব গ'লে অ। উ টাউনতো ভাল আছে সুবিধ বোৰ ভাল আছে তুমি ৰাতি। তুমি বাৰটাই বাজাক এটাই বাজাক। তুমি কিবা অৰ্ডাৰ কৰিলে অনলাইন তোমাক আনি দি দিব গাঁৱত। তো তেনেকুৱা আনিকে নিদিয়ে ন সেইটোয়ে অলপ।
কিন্তু হয় মানে গাঁও আৰু এতিয়া। টাউন বিলাকৰ বেছি ডিফাৰেন্ঞ্চ নাই কিন্তু তোমাৰ বেছি পাৰ্থক্য নাই মানে। আজিকালি গাঁৱতো বহুত সুবিধা আহিছে।
অ গাঁৱতো আজিকালি বহুত সুবিধা হৈছে ৰাস্তা। ৰাস্তা ভাল হৈ গৈছে আগতে গাঁৱত তেনেকুৱা নাছিলে, কেঁচা ৰাস্তা আছিলে। এতিয়া কিমান ধুনীয়া ৰাস্তা হৈ গৈছে। যে গাঁৱতো মানে য'তে ত'তে মানে ৰাস্তাবোৰ পোৱা মানে ভাল কৰি দিছে। আৰু তাৰ পিছে তোমাৰ গাঁৱতো বহুত ধঢেৰ মানুহ হৈ গৈছে আজিকালি। মানে গাঁৱতো নালাগে যে গাঁও যেন আজিকালি ঘৰে ঘৰ দেখিব পোৱা যায়। আগতে নাছিলে যেনিবা দূৰে দূৰে ঘৰ আছিলে আজিকালি।
মানে আজিকালি মই দেখিছো হয় মানে মই দেখিছো মানে আজিকালি টাউনৰ যিবিলাকে এ টাউনত মানুহ থাকে, গাঁৱৰ মানুহ বিলাকে টাউনত থাকে মানে সিহত আজিকালি চাকৰি সূত্ৰে থাকে বাৰু তাক কিন্তু সিহঁতৰ লাষ্টত এই চা ঘৰ পিছত গাঁৱতে থাকিব হয় মানে গাঁৱত থাকি ভাল পাই, মই বহুত দেখিছো মানে গাঁৱত গাঁৱৰ পৰিৱেশটো ভাল পায়। টাউনত থাকি।
অ।
এইটো মানে ভাল পায় এইটো
অ সেইটোটো হয় বাৰু। তুমি এনে টাউনত থাকি বেছিকে ভাল পোৱা নে গাঁৱত থাকি ভাল পোৱা?
এ মই গাঁৱতে ভাল পাও। টাউনত মই একদম ভাল নাপাওঁ তোমাৰ এইবিলাক হাই হাল্লা, গাড়ী মটৰৰ তাৰপিছত তোমাৰ এই মানে ৰাতি কেনেকে থাকে কব নোৱাৰো, হয় মানে তোমাৰ খাই হাল্লাহ ইমান।
উম তুমি ঠিকেই গ'লা গাহে হাল্লাটো হাই হাল্লা হৈ থাকে আৰু তোমাৰ গাড়ী মটৰৰ ছাউণ্ড পিপ পিপ পপ পপ। আৰু কিছুমান ডাঙৰ ডাঙৰ গাড়ী মানে গিটি চিটি পেলাই ঘাৰংকে ছাউণ্ড ওলাই আহে নহয়, তেতিয়া মানে অলপ মানে অশান্তি লাগে আৰু। ক'ব গ'লে আৰু টাউনত এ সেইটো সুবিধাও আছে তুমি কবাত ৰাতি গলাত ৰুম চুম লাগিলে তেতিয়া কৰবাত ৰেণ্টত ল'ব পাৰিবা। আৰু কৰবাত থাকিব কাৰণে পি জিৰ পি জিৰো সুবিধা পাবা। আৰু যতে -ততে কলেজ ডাঙৰ ডাঙৰৰ ইউনিভাৰ্চিটি আছে, তাৰে কাষতে পি জি চি জিও পাই যাবা ধুনীয়াকে। উম সেইটোয়ে আৰু সেইবোৰ সুবিধাটো ভাল আৰু ক'ব তুমি কলা এ পলিউচনটো বহুত বেছি। তোমাৰ য'তে ত'তে প্লাচ দেখা পাবা। এনে কব গলে লেতেৰা- বেতেৰাও আছে আৰু।
হয় আৰু তোমাৰ এটা টাউনত মানে মানে মহানগৰীত এটা আমাৰ প্ৰব্লেম হয়। মানে পানীটো তুমি ভাল পানী নোপোৱা মানে কিছুমান জাগালৈ পানীটো নোপোৱা মানে। মানে এই লেতেৰা পানী পায়, তোমাৰ কুঁৱাৰ পানী কুৱাৰ পানী হয়, হয় কুঁৱাৰ
অ তোমাৰ লেতেৰা পানী অ। এতিয়া কিন্তু আহ এতিয়া কিন্তু ছাপ্লাইৰ পানী আহা আহা পোৱা যায় আৰু গুৱাহাটীততো তোমাৰ বেছিভাগ পাহাৰী এলেকাত তোমাৰ অ ত কুৱাটো দেখিবই নাপাবা যাতে- ম বৰিঙৰ পানীও পোৱা যায়। মানে কি হয় মানে বৰিং থাকে ন। তোমাৰ কুৱাটো মানে শুকাই যায়, অটমেটিক। সেইকাৰণে চবে তাৰে মানুহ তা মিলিকৈ বৰিং কৰে। নে পাহাৰ এলেকাত মানে ঝৰণৰ পানী ব্যৱহাৰ কৰে। মই দেখিছো আমাৰো আগতে ঝৰ্ণাৰ পানীয়ে ব্যৱহাৰ কৰিছিলে। আমাৰ মানে টাউনত মানে ঝৰ্ণাৰ পৰা পাহাৰৰ পৰা ঝৰ্ণা আহিছিলে, ঝৰ্ণাৰ পানী সেইটো ব্যৱহাৰ কৰা হৈছিলে। এতিয়াতো বৰ্তমান আহ নাই তেনেকুৱা। আহ এতিয়াতো কুৱাই হৈছে উম। আহ নিজৰা হয়, ঝৰ্ণা নিজৰা নিজৰা আহ। ঝৰ্ণা বুলিও কোৱা বুজায় আৰু নিজৰা বুলিও কোৱা যায়। তাৰ পৰা পানী অনা আছিলে আৰু। তোমাৰ পানীটো সেইপিনো তোমাৰ পাহ আহ কোৱাচোন।
টাউনত মানে তোমাৰ এই তোমাৰ এই টাউন বিলাকত মানে তোমাৰ হেৰি হয়। খৰচবিলাক অলপ বেছি, গাঁৱত থাকি তাত মানে তটা ৰুম লৈ থাকিব লাগিলেও মানে বহু খৰচ আছে তোমাৰ। কিন্তু গাঁৱত মানে কম খৰচতে হেৰি।
উম তুমি হয়। তুমি যিহেতু সুবিধা যিখিনি সুবিধা পোৱা সেইখিনি থিকে, অলপ খৰচটো বেছি লোৱা যায় আৰু। যেতিয়া কোৱা তেতিয়াৰ কাৰণে আৰু হয়। এইকাৰণে নেকি খৰচটো বেছি।
গাঁৱতো আছে। কিন্তু টাউনত মানে তোমাৰ কিছুমান কামৰ কাৰণে যাব লগা হয়। এতিয়া টাউনতে গলা, কিবা এটা তুমি হস্পিতাল ত থাকিব দিয়া দৰকাৰ গৈ তেতিয়াতো আৰু ৰুম ৰুম ল'ব লাগিবই নিজাকে।
সেইটোতো হয়। নিজে অ কিবা তুমি কিবা কামতে আহিলা, ল'ব লাগিলে তুমি একদিন থকাৰ কাৰণে। এ অলপ মানে খৰচটো বেছি গাঁৱত, এনে তোমাৰ গাঁৱত এনে এটা ৰেন্টৰৰুম ললে মানে এক দিনৰ কাৰণে কিমানকে লয়?
ত, এতিয়া মানে তোমাৰে গাঁৱত এটা ৰুম ললে তোমাৰ মা ৰুম লৈও হ'ব। কিন্তু, দুই দুই হোজাৰ টকাত তুমি জ আ
হয় নেকি? আমাৰ ইয়াতে তোমাৰ ছয় হেজাৰৰ তলতে ৰুমেই নাপাবা, ভাল ৰুম।
হয়, হয়। সেইটোযেতো আৰু তোমাৰ ইয়াত কিন্তু পাই ৰম তেনেকুৱা মানে। এই কিছুমানে হাঁহে, তোমাৰ এই কৰ্মক্ষেত্ৰে গাঁৱতো আহে নহয়, আহিলে মানে তোমাৰ এ, ঘৰৰে আৰু ৰুম বিলাক কিছু ঘৰতো দিয়ে ৰুম বিলাক আমাৰ গাঁৱতো তেনেকুৱা নাথাকে, হোটেল নাথাকে এইবিলাক। কাৰোবাৰ ঘৰত দিয়ে ভাড়া দিয়ে তেনেকুৱা আৰু।
হয় নেকি? এ, এনেকুৱা মানে সিহঁতৰ অসুবিধা নহয় নেকি? সিহঁত মানে নিজৰ ঘৰত মানে বেলেগক ৰুম দিওঁতে।
নহয় সিহঁতে বেলেগকে ৰুম বনাই থৈ দিয়ে। ভাড়াৰ কাৰণে সিহঁতে। সিহঁতৰ ঘৰত মানুহ নাথাকে, ধৰি লোৱা সিহঁতৰ মানুহ বিলাক গুৱাহাটীত থাকে তোমাৰ। টাউনত থাকে, টাউনত থাকিলে ইয়াত দুজন এজন থাকে। এ বিল্ডিং আছে দুই দুইালা কথাৰ কথা এটা কৈছো তোম দুইতালা বিল্ডিং। থাকিলে, তলত তলত ঘৰৰ মানুহ থাকিলে, ওপৰ তলতো বাহিৰৰ ভাৰাত দিব পাৰিব।
অঁ। মানে তাতে ৰুম হয় নেকি? মানে তাতে ৰুমত থাক থাকিলে মানে অ' তাতে মানে থাকি অ কামটো কি কৰে সহতে মানে, যেনে গুৱাহাটীতো ইয়াতে থাকিলে বহুত ধৰণৰ অফিচ আছে মাৰ্কেটিঙৰ অফিচবোৰ আছে সিহতে মানে-
স্কুল কলেজ বিলাকতো আহে ন দূৰৰ পৰা টিচাৰ্চ বিলাক। বিলাক। কিছুমান সেনেকুৱা আৰু সেনেকুৱা হেৰি থাকে।
এনেকুৱা মানে অঁ, তুমি ক'লা ঠিকে অঁ ঠিকেই ক'লা তুমি। কেতিয়াবা সেনেকুৱা পৰিস্থিতি হয়, মানে ঘৰৰ পৰা দূৰত কাম কৰিব লাগে জেগা এ ৰুমত থাকিলে হয়, ঠিকেই কলা তুমি।
ঠিক আছে দিয়া, ৰাখিছো আজি। পিছত কথা পাতিম ইয়াৰ বিষয়ে।
দিয়া দিয়া ঠিক আছে, তোমাৰ লগতো ভাল লাগিল দিয়া, ধন্যবাদ।